অ', শুনা পাইছ?
কি কৰি আছ?
এই স্কুলৰ এছাইনমেণ্ট, কি বুলি কয় ৰিপৰ্ট লিখি আছো ইটাৰশ্বিপৰ।
অ', তহঁতৰ কি ইন্ধাৰনশিপ এদায় হোৱা নাই?
ইণ্টেনশপ এদাই হ'ল, মোৰ কালি এদাই হ'ল। তাৰপৰা আকৌ ৰিপৰ্ট বোৰ মানে থৈ থৈ জমা কৰি কৰি থৈ গৈছিলো যে।
ৰিপৰ্টটো মানে কি তহঁতি পাৰ দে হিচাপত মানে কি কি কৰিল কি পঢ়ালি সেইটো হিচত ৰিপৰ্টো বনাব লাগেনে কিনো?
অ', প্ৰত্যেক দিনা কি কি কৰি গৈছো ধৰক সেইখিনি গোটেইখিনি কথা আমি ৰিপৰ্টত লিখি পেলাই কৰিব লাগে। এ বহুত কামোৰৰ বস্তু, বহুত আমনি লাগে ৰে।
ৰিপৰ্টটো তাৰমানে কি চেমিনাৰ টাইপত দিব লাগিব নে, নে অকল ছাবমিট কৰিলেই হ'ব?
হা?
ৰিপ্ৰটটো চেমিনাৰ হিচাপত এনেকে প্ৰেজেণ্টেছন দিব লাগিব নে চাবমিট কৰিলেও হব? হ'ব?
অ', নহয় তই প্ৰথমতে ৰিপৰ্টটো চাবমিট কৰিব লাগিব, তাৰপিছত আকৌ তাৰ ওপৰত চেমিনাৰও কৰিব লাগিব। তাৰ পাছত আকৌ ভাইভা হ'ব বোলে।
অ', ৰিপৰ্টটো লেখিছ।
আৰু ৰিপৰ্টটো বেছি মানে কি কি কৰিব লাগিব গোটেইখিনি কথা এইছ ও দি য়ে সুধিব আৰু।
অ', অ', অ', তহঁতৰ তেতিয়া কামোৰ অলপ দিছে দেখুন।
কামোৰ অলপ দিছে দিছে পুৰা কামোৰ দিছে আৰু কিছুমান একদম ৰাফ নীতি-নিয়ম বনাই দিছে নহয়। সেইখিনি ওপৰত বেচ কৰিহে ৰিপৰ্টটো বনাব পাৰিম গম পাইছা নে নাই।
অ', অ', তাৰপা কি তহঁতৰ হেণ্ডৰিত্তেণ ৰিপৰ্ট নে কিনো?
কি কৈছ?
সেয়া ৰিপোৰ্টচ নে?
অ, অ, আমি মানে তোৰ এতিয়া, আমাৰ এইছ অ' দি য়েটো ক্লেয়াৰ কৰি দিয়া নাই বা এনেকুৱা নীতি-নিয়ম দিয়া নাই যে ডি টি পি কৰি দিব লাগিব বা এনেকে কি সেইকাৰণে আমি মানে গোটেইকেইটা আমি পাঁচটা, পাঁচটা মান আছো, এই কমিউনিতি এংগেজমেন্তটোৰ লগত। পা- তাৰপিছত পাঁচটাই দিচাইড কৰি পেলাই লৈছো। আৰু আমি হাতে লিখি পেলাই দিম, কাৰণ ডি টি পিটো ধেৰ পইচা লাগে ন।
অ', এনেই ৰিপৰ্টটো কিমান মান পেজৰ লিখিছ?
তোৰ ৰিপৰ্টটো মই প্ৰথমতে একদম যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া মই তোৰ এদিনৰ মই তিনি টা পেজ লিখিছিলো।
অহ।
সেইটো হিচাপত তোৰ চাবলৈ গ'লে তোৰ- এ হেৰিয়াৰ এইটো কি বুলি কয় তিনটা পেজ কে বিশ দিনত, বিশ দিনৰ ষাঠিটা পেজ হব। ব গে। তাৰ পিছত এইচ অ' দি চাৰলে ফোন কৰি পেলাই ক'লো যে- ছাৰ, মই এদিনত তিনটা পেজ লিখিছোঁ, ছাৰে মোক গালিহে পাৰিলে।
তাৰপৰা ক'লে ইমান ইমান বোৰ, ইমান এদিনত ইমান বোৰ ৰিপৰ্ট নিলিখে, এটা মানে এই পেপাৰতে আমি দুদিনৰ ৰিপৰ্টটো লিখিব পাৰো, তেনেকে বুলি ক'লে। মই আচৰিত, কেনেকে লিখিব পাৰে মানে দুদিনৰ ৰিপৰ্ট। কাইলে আৰু ৰাতিপুৱা ৰা- ৰাতিপুৱা তোৰ, মই এতিয়া লিখিছো শুনিবি দেই, ৰাতিপুৱা গ'লো, গৈ পেলাই প্ৰাত সভাত যোগদান কৰি ল'লো প্ৰাত সভাত যোগান কৰাৰ পিছত, শিক্ষকসকলৰ লগত প্ৰথম দিনাৰ কথা কৈছো, শিক শিক্ষকসকলৰ লগত মই চিনাকি হ'লো আৰু শিক্ষক- শিক্ষকেও মানে আনুষ্ঠানিকভাৱে ছা ছাত্ৰ-ছাত্ৰীসকলৰ লগত চিনাকি কৰাই দিলে আৰু ময়ো চিনাকি হ'লো, তাৰ পিছত লিখিছো প্ৰথমতে, মই যিহেতু নতুনকৈ গৈছো গতিকে, তেওঁলোকৰ শৈক্ষিক স্তৰটো আৰু তেওঁলোকৰ বিকাশটোৰ প্ৰথমে মই বুজনি ল'লো, মানে প্ৰত্যেকটো ক্লাছত গৈ পেলাই মই সুধিলো, কেনেকুৱা কি পাইছে বা কেনেকে পঢ়িছে তেওঁ লোকে। তাৰ পাছত মই দুটাক টাত শ্ৰেণীত সোমালো, সোমাই পেলাই মানে ক্লাছ ল'লো সিহতৰ পাঠৰে, এটাত অসমীয়া ল'লো, এটা খিলো, সেইখিনি কথা লিখোতেনেই মোৰ এটা পেজ খটম। আৰু তাতকৈতো চু তি কৰিব নোৱাৰি ন, তাৰ মাজতে ম মিড দি মিলৰ সময়ত যে আমি ছাত্ৰ - ছাত্ৰীসকলক এ শাৰীৰিক ব্যাম আৰু কি বুলি কয়, খেলা- ধূলাৰ কথা শিকাইছো, আকৌ এ যেতিয়া সিহে তাৰ মানে প্ৰাৰ্থনা কৰে, তেতিয়া আমি শাৰীৰিক ব্যায়ামৰ কথা শিকাইছো, সেইখিনি কথাটো লিখাই নাই ন, সেইখিনি লিখিলেতো তিন চাৰি পেছ লিখিবই লাগিব অবিএছলি।
অ লাগিবতো, তই এতিয়া স্কিপে কৰিছ, যথেষ্ট যিমান পাৰো স্কিপ ক
অ যিমান পাৰো স্কিপে কৰি মই মূৰা-মুৰি কে তাক কো মোৰ মূৰা মূৰিকে লিখিছোগে মানে, একেবাৰে লাষ্টতো মানে আৰু এটা শাৰীও নবহে, তেনেকে মিলাইছো। আৰু বহুতখিনি কষ্ট কৰিব লাগে ন, কাৰণ আগতেতো আমাৰ স্কিপ তোৰ লিখি থোৱা নাই, স্কিপ লিখা পা চাই পেলাই আইডিয়া এটা হৈ যায় যে, ইমানতো আমি খতম কৰি দিম, কিন্তু এতিয়াতো আমি ধৰ নিজে ভাবি ভাবি বা এনেকে এ আই পা চাই চাই লিখিছো, গতিকে আমিতো গম নোপাওঁ ন, কেতিয়া আমি শেষ কৰিম মানে বহুত চিন্তা কৰি কৰি লিখিব লাগে, সেইকাৰণে মই আজি ৰাতিপুৱা পা তোৰ দুটা দিনৰ ৰিপৰ্ট হে লিখিব পাৰিছো, আৰু বাকী উঠৰটা আছেই।
অ অ মানে হেৰি এইটো কি তহঁতৰ চাৰে মানে, এটা পেজ এটা পেজতে দুদিনৰ গোটটো কেনেকে এ মেনেজ কৰিব কৈছে।
মানে ছাৰে মোক ক'লে যে, আমি পাৰো মানে মেনেজ কৰিব পাৰো।
অ অ পাৰোঁ বুলিহে কৈছে।
এতিয়া কালি লগৰ আমাৰ মানে গোটেইখিনি কনফিউজ হৈ আছ ন, কেনেকে কি কৰিম আৰু আমাৰ ইচ্ছু দিব মানে আজি ইনচুলিজন বেলেগৰ ইনচুলি নিছিনা নহয়, কিবা এটা ক'লে শুনি লোৱা বা মানি লোৱা।
অ।
সেইকাৰণে তাৰ
আচ্ছা। আমাৰো টোৰ হেৰি ছামাৰ কেম্প অদাই হল। তাৰপিছত এতিয়া এই বাইশ তাৰিখ টো আমাৰ ইণ্টাৰনেলটো কৰিব হয় ইণ্টাৰ্ণশ্বিপটো কৰিব দিছিলে আৰু তাপা, মই এদিন গ'লো নাৰ্চাৰীলৈ তাৰপা, নাৰ্চাৰী লে, তিনজন মান
নাৰ্চাৰীত দিছে মানে ন'।
নাৰ্চাৰীত দিয়া নাই মানে আমাৰ ছয়শৰ ওপৰত কথা তই য'ত কৰ।
অ, অ আমাকো সেইটো বুলিয়ে কৈছিলে। কিন্তু কি কৰিলে এইছ দিয়ে সেই আমাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা এটা প্ৰগ্ৰেম কৰিছে ন তটো ড্ৰামা আৰু ক্ৰিপ্ট ৰাইটিঙৰ
অহ '।
মানে এইচ ও দি বিচাৰে তাতে গোটেই খিনি ষ্টুডেন্টে কাম পঢ়ক, কৰক কাৰণ পাছ, পাছ টকা পাব যে এটা ষ্টুডেণ্টৰ পৰা। কিন্তু আমি এতিয়া ইমান দূৰৰ পৰা তই কচোন বাৰু ৰেগুলাৰ বিশ দিন কেনেদৰে অহা যোৱা কৰিম বাৰু কাৰণে এদিনততো প্ৰায় ষাঠি, সত্তৰ টকা যাব ন।
অ, সেইটোৱে ন, মোৰ মানে সেইটো সেইটো চাই মানে ইণ্টাৰ্ণশ্বিপটো মিলাইছো আৰু। ত প্ৰথম দিনা গ'লো প্ৰথম দিনা মানে অকল লেকচা মাৰি থাকোতে গ'ল। মানে নাৰ্চাৰীখন অলপ হেৰি চালো চালো আৰু উপৰে, উপৰি।
আহ'।
তাৰপা নে এই এইকেইদিন যাম বুলি ভাবিছো মানে মই অকল তিনদিন যাম বুলি ফিক্স কৰি থৈ দিছিলোঁ।
আত্ছা
তাৰপৰা এতিয়া সেই ছোৱালীজনী মানে ককাকৰ বেমাৰ। তাৰাপৰা ছোৱালীজনীয়ে মানে সেই মেডিকেল অহা যোৱা কৰি থাকিবলগীয়া হৈছে। সেনে মানে টাইমটো নাই পোৱা বুলি দুদিনমান পিছত মাতিছে আৰু ছোৱালীজনীয়ে কৈছে আৰু চাৰিদিন মান আহিলে হ'ব বুলি কৈছে। কিন্তু মই মানে, চাৰি দিন এফৰ্ড কৰিব নোৱাৰোঁ মানে মই সেইটো মানে মই প্ৰথম দিনা সতি মানে তিনিদিন যাম বুলি ভাবিছিলোঁ।
অ কেলে ইমান বিশ দিনৰ প্ৰগ্ৰাম দিয়া নাই জানো?
অ বিশ ষাঠি ঘণ্টা দিছে আৰু টোটেল।
অ তহঁতৰ ষাঠি ঘণ্টা, আমাৰাকৈ এশ বিশ ঘণ্টা।
অ অ আমাৰ দহ দিনৰ এতিয়া। অ এশ বিশ ঘণ্টাই হ'বা এইকেইটা হেৰিহে।
অ আমাৰ আগৰ ওল্ড কৰ্চতহে আছিলে ষাঠি ঘন্টা।
অ আমাৰ একেটাই ন হেৰি মানে মই হেৰি কৰিম বুলি ভাবিছোঁ তোৰ মানে দুটা তিনিটাত। চাৰ্টিনকে ভয় লৈ যায় ন?
অ
এদিনতে মানে তোৰ পোন্ধৰ বিশটামান ফটো মাৰি ল'ম আৰু।
অ অ তেনেকে পাৰ কিন্তু চাৰ্ট চাৰ্ট লৈ যাবি ভালকে।
অ সেইটোয়ে চাৰ্টটো লৈ যাম বুলি ভাবিছো তাপা মানে আৰু নেক্স নেক্স মানে সেই ছোৱালীজনীয়ে এইটো। দোকানে মাতিছে যাতে ইহঁতে কিবা এটা শিকক যাতে পিছত তাত গৈ যাতে কিবা এটা কব পাৰক আৰু তেনেও সেইটো কাৰণে দি আৰু নাৰ্চাৰীখন যাতে হেৰি নহওক আৰু।
বনাম নহওক আনক।
অ সেইটোৱে মানে তাইয়ো সেইটোয়ে ভাবিছে তাইয়ো ঠিকেই ভাবিছে কিন্তু মানে মই মই হেৰি কৰিম, এদিন প্ৰথম দিন গৈ হেৰিটো কৰিম ন ফটোটো মাৰিম। নহ'লে প্ৰথম দিনা। নেই মানে গোটেই এ অভাৰভিউতটো লৈ ল'ম মানে তাইক ক'ব ক'ম আৰু কোনটো বেছিক বেছিক কেইটা গোটেই কেইটা কৰি দিব ক'ম মানে তোৰ ধৰি ল এঘন্টা যাই এঘটা, এঘণ্টাৰ ঠাইত দুঘন্টা কৰিম আৰু।
উম।
মানে তেনেকে দুই দুিন চাৰি দিনৰ কামতো দুদিনতে আজৰি কৰি লাষ্টৰ দিনাখন চাৰ্টিফিকেট টো ল'বলৈ যাম আৰু তেনেকে মিলাই থৈ দিছো। কি
তই এদিনত যে ছঘন্টাকে কৰিব লাগে যিটো নিয়মত কৰিছ।
আহ,
মইতো কৰিছো ছঘন্টা কাম,
কিন্তু মানে হেৰি আম আমি এদ এদিনত এঘন্টাকে মানে তেনেকেই কৰিম বুলি ভাবিছিলো। এতিয়া মানে। তাই চাৰিদিন মতিছে যেতিয়া দুঘন্টা মান দিব লাগিব চাগে আই থিংক, দুঘন্টামান দিলেহে মানে হেৰি হ'ব মানে, মিলিবগে মানে তাইৰো সেই ডাউটটো ক্লিয়াৰ হৈ যাব আৰু তেতিয়া।
উম ময়ো সেইটয়ে কৰিছিলো, আগতে এদিন কৰিছিলো মানে। ত' মই প্ৰথমতে চাৰি পাঁচ দিন মান ৰেগুলাৰ গ'লো, গৈ পেলাই ফটো মাৰিলো, কেতিয়াবা ফটো মাৰিবলৈকে পাহৰি থাকো।
অহ।
যোৱাৰ সময়ত ফটো মাৰো অহা টাইমত ফটো মাৰিবলৈ থাকি যায়। সেইটো মানে মোৰ টোটেল
ছয় সাত দিন মানৰ মানে অকণমান খেলি মেলি হৈ গল।
অহ।
সেইটো মোৰ কালি আৰু উম, তাৰ আগদিনা চিদিনা কৰিছিলো সদিনাখন তোৰ তিনিটা তিনিটা চাৰ্ট লৈ গৈছো, একদম কেইবিদিনৰ ফটো মাৰি থৈছো। কিন্তু চব ঠিকেই থাকে তই ফটোটো মাৰিলেই ফটো আহিব তোৰ কেতিয়া একদম অশান্তি হব গম পা নাই, যেতিয়া তই এ চেত জি পি তিক ডি ডি ডি ডি যেতিয়া চেঞ্জ কৰিব লাগিব দে ত নহলে বেলেগে কেনেকে চে্জ কৰিব? নোৱাৰি চেঞ্ কৰিবলৈ।
এ হেৰি পাৰি মোৰ লগৰটোৱে জানে মানে হেৰি কৰিব লাগে হেনো এই এইটো কি বুলি কয় এই মোবাইলত
অহ।
টো চেঞজ কৰি দিব লাগে।
অ', সেইটো সেইটো পাৰি ডেট চেঞ্জ কৰাটোতো পাৰি, কিন্তু তই এতিয়া দুখন ফটো মাৰিলে ডেট চেঞ্ কৰিলেটাইম চেঞ্জ কৰিলে আকৌ দুখন ফটো মাৰিলে ডেট
নহয় আমাৰ হেৰি হ'ব ন, তোৰ আমাৰো চাৰিট মান আছে ন? চাৰিটাই, চাৰিটা ল, লৰা আছে। চাৰিটা ল'ৰা প্ৰত্যেকটো ফোনত মানে প্ৰথম মানে হেৰি কৰিম আৰু গেটো ফোনত এটা এটা দিন তত আগুৱাই আগুৱাই গুচি যাম
উম।
তাৰপৰা প্ৰত্যেকটো ফোনত চাৰি চাৰিটাকে মাৰিম মানে এইটো ধৰি লোৱা ই ইটো ফোনত এ এটা ফোনতে মানে গোটেই কেইটা মাৰি ল'ম তাৰ পৰা সেইটো সেইটো আজৰি নহয় আকৌ ইটো ফোনত আকৌ গোটেইকেইটাকে মাৰিম। তেনেকে মানে আমাৰ আমাৰ মানে হেৰিটো কমি যাব আৰু কষ্টতটো কমি যাব।
অ', অ', মই আকৌ কি কৰিলো মই আকৌ সেইবোৰ কৰি থকা নাই মই ফটো খিনি প্ৰথমতে গোটাই লৈছো হা
অহ
হোৱাটছএপৰ নিজৰ চাইট খনৰলৈকে মে মই গোটেই এইটো ডে ৱাই ডে মানে এনেকে মিলাই পেলাই লৈছো যাতে চ ত একেইটাই হওঁক, আকৌ তাত মানে তেনেকে মই চাৰ্টটো মিলাইছো হা
অহ।
ত পজিচ্যনটো মিলাইছো মিলাই পেলাই মই তোলে প্ৰথমতে একদম পুৰা ধুনীয়াকে দি দি লৈছো প্ৰথমতে ধৰ তো অ', আঠ তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছো আঠ তাৰিখৰ দিছো তাৰপৰা ন তাৰিখত তেনেকে দি দি মান মই দি লৈছো। তাৰপিছত মোৰ গোটেই ফটোখিনি মই জিল্ কৰিলো এইবাৰ।
অ', অ,
ডিলিট কৰা পিছত সেই হোৱাটছএপত যিখন দিছিলোঁ প্ৰথমতে দুখন ডাউনলোড কৰো নহয়। কৰি পেলাই প দুখন ডাউনলোড কৰি পেলাই মই তোৰ হেৰি কৰোঁ, ডেটটো চেন্স কৰিপেলাই চেন্স কৰিপেলাই হোৱাটচেপৰ বেলেগ এখন চে দি দিওঁ।
অ',
তেতিয়া মানে হোৱাটচেপৰ এখন ছেটৰ পৰা আনি ডাউনলোড কৰি চেত জিপি টিত চেঞ্জ কৰি পেলাই কৰি চাওঁ টোটেল মই চাৰিটা মান ডিভাইজ উছ কৰিছো।
কাৰণ পাঁচখনকেহে থাকে। পাঁচ খনকেহে থাকে মানে আৰু তেনেকে মিলাই মিলি পেলাই কৰিছো, কৰি পেলাইটো দুই এ লপেও ইজ কৰি
উম।
তাৰপিছত একেলগতে যুনা জেৰক্স কৰি পেলাই উলিয়াই পেলাইছো সেয়াই
অ', অ, গম পাইছোঁ।
কালি মান পৰখি এট-এটা মানে এবেলা মই সেই ডেট চেঞ্জ কৰোতেনে লাগিছে মানে।
অ', অ, আমিও সেইটোকে কৰিম মানে আমি তেনেকে নকৰোঁ আউ। কষ্টটো অলপ কম হোৱাকে সেইটো কৰিম, এ ধৰি লোৱা এনেও-এনেও-এনেও দু দুদিন যামেই দুখোন ধৰি লও আগদিনাখন যেনেকুৱা সাতটা আঠটা ফটো মাৰিলোঁ পিছদিনাখন সাতটা আঠা মাৰি দিম কথা নাই ন'।
উম, হয়।
মানে মুঠতে আমি মুঠতে জাষ্ট বাচি গ'ল আৰু আমাৰ মেইন কেচটো কি গম পাওঁ নে আমাৰ মানে এইজ অ' ডিয়ে তোৰ ইণ্টাৰ-ইণ্টাৰনেল মাৰ্ক অলৰেডি প্ৰভাইড কৰিয়ে দিলে এইটো এইটো কি বেচিছত লৈছে একো ধৰিবই পৰা নাই।
অ', অ', আমাক আকৌ তেনেকে মাৰ্ক- চাৰ্চ দিয়া নাই নহয়, এ ত' আমাক এতিয়া ৰিপটো দিব পিছে ৰিপতৰ চেমিনাৰ হ'ব চেমিনাৰ পিচত ভাইভা হ'ব ভাইভা হোৱাৰ পিছতহে মানে গোতেই মাৰ্কিংটো ৰিব ধৰ এতিয়া কবলৈ গলে একজামটো মানে এটা হোৱাই নাই আমাৰ এতিয়ালৈকে।
আমাৰ কেমটো যে হৈছিলে, আমাৰ চামাৰ কেমটো বেচিছতে গোটেই কিতাক মাৰ্কচ দি দিলে মানে চামাৰ কেম্পটো এতেনন্দেন্সত মানে চামাৰ কেম্পটো কি আও বেলেগত পঢ়ুৱাকে এইটো এটা ইণ্টাৰ্ণচিপ নিচিনাই হৈছে ন বস্তুটো।
অ অ অ। তহঁতৰ মানে এতিয়া ইমান হাৰ্ড কে তহঁতৰ হেৰিও এইচ অ দিও নধৰে আৰু তহঁতও মানে ইমান ৰাস নললো হয় ন।
অ সেইটোৱে মানে আমি হাৰ্ডলি নললেও হ'ল মানে কথাটো এইচ অ দিও নধৰে। কাৰণ মাস্কটো অলৰেদি প্ৰভাইড হ'লেই ন মান জাষ্ট
বুজি পাইছো সেইটো আমাক আকৌ এইচ অ দিও মনেই কৰা নাছিলে যে পাৰ্মিশন দিবলৈহে আমাক চাগে অলপ ৰাফলি চা হব। শুনা পাইছ, অহ শুনা পাইছো।
এইটোৱে মানে, জাষ্ট তাত প্ৰভাইড কৰি দিব লাগে প্ৰুফ এটা, যে আমি ইন্তৰ্ণশিপটো কৰিছো।
অ।
সেই সেইটো কৰি দিলেই হৈ যাব আৰু মোৰ হিচাপত চাৰ্টিফিকেটখন দেখুৱালে হ'ব চাগে আমাৰ ফটোটো ইমান নাচাব চাগে।
এ আমাৰ আমাৰ এতিয়া আমি মানে এইটো ইমান লৈছো কাৰণ আমাক পাৰ্মিশন মানে দিবই মন কৰা নাে ন হলেও বহুত যু